হেল্ল'।
অ' ভাইটি কি কৰিছা?
অ' এইয়া এইমাত্ৰ ভাত খালোঁ।
অ অ কি কি বনালে আজি
আজি বনাইছে এয়া চিকেন ব্ৰইলাৰ চিকেন বই আৰু দাইল আৰু ভাত আৰু নেমু টেঙা
নেমুৰ টেঙা
তোমালোকে কি খেলা
আমাৰ মাংস আনিছিলে ভিনদই সেই মাংস বনালোঁ অংকশ বোলে ড্ৰাই ড্ৰাইকৈ লাগে সিদিনা তোমালোকৰ ঘৰত খোৱাৰ নিচিনাকে লাগে তাৰ পাছত আৰু সেইকাৰণে মই কি কৰিলো অ ড্ৰাই ড্ৰাই কেে বনাই পেলাই দাইল বনাই দিলো
অ
দাইল আৰু তিঁয়হ কাটি দিলোঁ সেয়ে খালে
অ তোমালোকে চবে খালে
অ চবেই খালে খাই পেলাই তোমালোকৰ ওচৰলৈকে গৈছে ৰ'বা
অ ক'ত আহিছে
উ চান্দমাৰীৰ ফালেও যাম বুলি কৈছে উজান বজাৰত খাব খাই পেলাই চানদমাৰীৰ ফালে এবাৰ গৈ আকৌ কাইলে খেত্ৰী যাবগে নহয়
অ', আকৌ যাব লাগিব ন ক্ষেত্ৰীলে।
উম, সোমবাৰে যাব সোমবাৰে যাই পেলাই একদম বুধবাৰে গধূলি আহিব।
অ', অ'।
এই মাহটো যোৱাৰ পাছত আৰু তাক এৰি দিবলৈ কৈছে ভিন্দই।
অ', এই মাহটো কৰি পেলাই আৰু নকৰে?
নকৰে ভাইটি ইমান কষ্ট হৈছে তাৰ মুখখন চালে তুমি দেখা পাবা চকু বিলাক গাত গাতত সোমাই গৈছে ক'লা পৰি গৈছে গোটেই মানুহটো।
আৰু চেলাৰী এক পালে নাই এবাৰ হ'লেও?
নাই নাই এতিয়ালৈকে দিয়া নাই এমাহ হোৱা নাই নহয়।
এমাহ হ'ল নাই হোৱা মে' মাহত সোমাইছিলো?
আৰু নহয় নহয় সাতাইছ তাৰিখে হ'ল এমাহ কালি।
অ', কেতিয়া সিহঁতৰ চেলাৰী চেলাৰী ডেট কেতিয়া বুলি কৈছে?
অ', সেইটো মই সোধা নাই তাক।
অ'।
সুধিলে গম পাম সোধাও নাই এতিয়া নিজেই ক'ব।
অ', অ', অ'।
সেনেকেই বাপৰে আজি কি ৰ'দ ন তোমালোকৰটোো একদম চাগে হিট চেম্বাৰ বনি আছে।
নহয় গৰমতটো আছে কিন্তু গৰম আছে। কিন্তু এই বতাহটো মাৰি আছে নহয়।
বতাহ মাৰি আছে আচ্ছা।
বতাহটো মাৰি থকাৰ কাৰণে গৰমটো ফিল হোৱা নাই।
অ', অ', কাইলৈ স্কুল আছে ন পলৰ?
কাইলে আছে আৰু পৰহিলে আছে এক তাৰিখৰ পৰা গৰম বন্ধ দিয়ে নেকি।
উম, উম কৰ'বাত এনেকে সুবিধা পালে সুবিধা পালে আমি যাম দিয়া গোটেই কেইটা।
অ', তাকে তই চাওচোন কি কয় মোৰো কি কয় অ' নহয় তাৰহে গৰম বন্ধ দিছে আমাৰতো বন্ধ নাই।
অ', তোমাৰতো অফিচ থাকিব। আমি হেৰি বাৰে আহিম দিয়া বৃহস্পতিবাৰে ধুনীয়াকে আহিম।
অ', তোমালোকৰ বুধবাৰে নহয়?
অ', আমাৰ বুধবাৰে।
অ', তোমালোকৰ কেইটা বজাত পু অ' পৰোহিত কেইটা বজাত আহিব বুলি কৈছে?
আমাৰ চাৰে আঠটাত আহিম বুলি কৈছে।
আমাৰ পুৰোহিত দেউজন দেউজনতো গম পাইছায়ে যে পাই চানমাৰিত যে থাকে। উম, ইয়াত আহিব বোলে দহটা বজাত আহি পাম বুলি ক'লে।
অ', অ', ঠিকে আছে দিয় একো নহয়।
আমাৰো সেই একেই ভাগৱত পাঠ হ'ব।
অ', তুমি ছুটি ল'বা ন?
অ', ছুটিৰ কাৰণে কাইলৈ অফিচলৈ যাম।
অ'।
কাইলে কলেহে তেতিয়া সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰে।
অ', যদি অ', অংকুৰ যদি অফিচলৈ গুচি যায় মই ভিনন্দৰ লগতে গুচি যাম।
অ', ৰাতিপুৱাই আহিবা। কিয় মই অফিচলৈ বৃহস্পতিবাৰৰ দিনাখন তাৰ নাই নেকি?
আছে আছে অফিচ আছে উম।
অ', তেতিয়া তুমি ভিনন্দৰ লগতে গুচি আহিব পাৰিবা।
অ', যদি সি বোলে কয় মা তুমি দেউতাৰ লগতে যাবা মই বাহিৰে বাহিৰে সোমাম।
অ', অ', সি কি এইকেইদিন কাইলে যে যাব ক্ষেত্ৰীলে।
অ'।
কি কি এইকেইদিন থাকিব তাতে?
অ', এইকেইদিন থাকিব একদম বুধবাৰে আহিব।
অ', বুধবাৰে কি কয় শ্ৰাদ্ধৰ দিনাখন?
অঁ', শ্ৰাদ্ধ দিনাখন ৰাতি আহিব গধূলি একেবাৰে ডিউটি চিউটি কৰি পাঁচটা চাৰে পাঁচটা।
অ', আকৌ তাৰপিছত বৃহস্পতিবাৰে ক'ত আছে?
বৃহস্পতিবাৰে আকৌ ছয় মাইললৈ যাব।
অহ ছয় মাইললৈ যাব।
এবাৰ দুদিন যদি দূৰৰ ঠাইৰ পৰা আহে তেনেহ'লে পিছদিনা ওচৰৰটোতে দিয়ে।
অ', তেতিয়া ওচৰতে থাকে?
ওচৰতে থাকে।
উম।
আৰু আজিকালিতো ইমান দূৰ স্কুটি লৈ যায়।
অ'।
আহোঁতে গোট দে আহোঁতে ভাইটি তোমাক কি ক'ম গোটেই গাটো ক'লা হৈ আহে। কাপোৰটো মই কওঁ তুমি ইমান লেতেৰা হৈ আহিছা কৈছে এইটো ৰাতিপুৱা পিন্ধিছো বাকিন্তু ট্ৰাক চলি থাকে ন ট্ৰাক
গোটেই গোটেই ধূলি একদম।
উম।
সিফালে একদম পূৰা হাইৱেত গাড়ীবিলাক চলি থাকে নহয়।
অ'। এনেই গধূলি আহা যদি আহিবা গধূলি আমাৰ ঘৰলৈকে ফুৰাও হব এনে।
চাওঁচোন বন্ধৰ দিনাখন অ', নহয় আজি খেলাও আছে খেলা চাব লাগিব।
অঁ', আচ্ছা খেল আছে।
অমেঞ্চ ৱৰ্ল্ড কাপ যে সেইটো চাম। জুলাইৰ পাঁচ সি ফুটবল চাই ফিফা ৱৰ্ল্ড কাপ।
অঁ', সি ন আৰু সি ৰাতি বোলে উঠ ৰাতিপুৱা উঠি যায় সোনকালে তিনিটামান বজাতে চাই।
কেতিয়াবা এদিন এবাৰ এদিন চাইছিল তিনটা নে চাৰে তিনটা বজাত উঠি। তাৰপিছত আজি ৰাতিপুৱাজি নাইছো আজি চাৰে সাতটা বজাৰ পৰা চাইছে।
অ', জ্ঞানেও বোলে কি ধুনীয়াকে ৰাতি চাৰিটা বজাত উঠিছে উঠি পেলাই সাতটা বজাত শুইছে।
অ', চাই মেলি আকৌ বেছি নহয় নহয় দেৰ ঘণ্টাৰে খেলা।
অ', হয় অ'
এতিয়া উম, এতিয়া আমাৰ যে পাৰ্ক বিলাক যে পাৰ্ক বিলাকৰ পাঁচ জুলাইৰ পৰা কি কয় টিকেট চিষ্টেম কৰি দিললে নহয়।
অ', টিকেট বাৰ সেয়াও দিছে নহয়। ধুনীয়াকে ক'ত ক'ত কিমান চব দেখুৱাই দিছে।
আহ ক'ত কিমান ৰেট কোনবা এটাত কি কয় বহুত কোনোবা এটাত টিকট ৰেটটো বেছি।
অ', কোন খিনত কোৱাচোন?
ক ক বাগ কে মায়ে এইখনে নেকি নতুন খন যে উজান বজাৰৰ ঘাটৰ যে সতি ৰাধিকা
অ', সতি স সতি ৰাধিকা উম।
সেইখনতে বেছি নেকি।
আৰু তোমালোকৰ তোমালোকৰ ওচৰৰখনতো হ'ব ন?
সেইখন নহয় সেইখন ইমান এয়া নহয় ন ধ লক সৰু ল'ৰা ছোৱালী খেলা এইখনতো ফ্ৰিয়ে।
অ' আচ্ছা।
সেইবিলাক এনেই এটা কলনীত থকা পাৰ্কৰ নিচিনাহে।
অ' হয় সেনেকুৱাই।
সেইটো কাৰণে এইটো এইখনত নাই তাতে যি যিকেইখন তাতে যিখন আহ আমাৰ ওচৰত মানে
হেমিলি হহঁতৰ ঘৰলৈ যাম দুপৰীয়া মাতিছে
অ' কিবা আছে?
অ' কালি মিলিৰ বাৰ্থডে ন আজি!
আজি বৃথডে।
অ' আজি বাৰ্থডে তাই কিন্তু আজি আংকাল আনটিৰ ওচৰলৈ যাবগে।
অ' মা কথা তলে?
মাকঁতৰ তালৈ যাবগে ত' সেইকাৰণে তাই মোক কৈছে কাইলৈ আহিবা বেবী আমি ধুনীয়াকে খাম।
অঁ',
মোক অংকুৰে ঘৰতে অংকুৰে যাওঁতে মোক লৈ যাব।
অ' ৰাতিপুৱাই
ৰাতিপুৱা লৈ যাব মই তাতে থাকিম আকৌ গধূলি তাই এইফালে আহিম বুলি কৈছে।
কোন ফালে তোমালোকৰ ফালে?
আমাৰ ফালে অ' আমাৰ ফালে আহিব ফেঞ্চি বজাৰৰ ফালে। তেতিয়া ধুনীয়াক কৈছে তোমাক তালৈকে ঘৰলৈকে থবলৈ যাম দিয়া।
অ' সিহঁতক সিহঁতৰ গাড়ীত আহিব?
অঁ' গাড়ীত নহয় স্কুটিত যাব তাই।
অ' স্কুটিত যাব মানে তাই চলাই নেকি?
আৰু তাই নিজে চলায়।
অ' নিজে চলাই নহ।
অ' নিজে চলাই ধুনীয়াকে থৈ আহিম বুলি কৈছে মোক মই কৈছো মই অংকুৰ লগত যাম কিন্তু আকৌ থবলৈ আহিব কোনে আহিব মোক থবলৈ? ভিনন্দতো ইমান দূৰ আনিবলৈ নাযায়। তাই কৈছে মই ধুনীয়াকে থৈ আহিম দিয়া তোমাক।
অ' কিবা আছে।
উম',
সিহঁতে সিহঁতে মিলি যে লৰাটো এ কি পাছ কৰিলে এইবাৰ
এইবাৰ সি ডিগ্ৰী পঢ়ি আছে
অ অ আচ্ছা আচ্ছা তাৰ নহয় জুৰি লৰাটোহে
অ জুইৰি ল'ৰাটো জুৰি ল'ৰাটো কোন ক্লাছ পালে বা
কি এইবাৰ মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছ কৰি এইচ এছ ফাৰ্ষট ইয়েৰ পালে
অঁ অঁ
অ সেইটোৱে আছে অফিচ আমাৰ আমাৰতো এয়া মানে বন্ধ দিয়া নাই আমাৰো এতিয়া আৰু এতিয়া বন্ধ নাই আৰু জুন মাহটোতো গ'লেই জুলাই মাহতো বন্ধ নাই
বন্ধ নাই
মানে ইয়া হলিডে নাই আৰু বেক হলিডে নাই
অ ও তেনেহলে তুমি মঙগলবাৰে কৈ আহিব লাগিব
কি মঙংগলবাৰে গাইলে কম সোমবাৰ
অ অ অ
কাইলৈ অফিচলৈ যাম।
অ' অ'
আমি কি কম ইহঁতি বোলে ঘুমনিহঁত এইবাৰ গৰম বন্ধ বোলে ইয়াত যাব গেংটক, দাৰ্জিলিং
পোন পুৰিহে যাব।
পুৰি তৈয়াৰ নহ'ল বোলে, টিকেট নাপালে। এৰ ৰথ জগন্নাথ ৰথ যাত্ৰা আছে নহয়
অ' ৰথ যাত্ৰাৰ কাৰণে টিকেট কেনচেল অ'
কেনচেল নহয়, টিকেট পোৱাই নাই বহুত মানুহ গৈছে নহয় বহুত মানুহে কিন্তু আগৰ পৰাই। টিকট ৰিজাৰ্ভেশচন কৰিব লাগে দুমাহ আগৰ পৰাই তেতিয়াহে পায়।
এতিয়া সিহঁতে ক'ত যাব গেংটক
গেংটক, দাৰ্জিলিং যাম বুলি কৈছে মোক।
অ' আচ্ছা আচ্ছা।
মই কৈছো বোলো গেংটক, দাৰ্জিলিং যোৱাৰ আগতে চাবা লেণ্ডশ্লাইড হৈ আছে নহয়।
অ' এইটো একদম সাৱধান হ'ব লাগে উম।
নহয় আগতে মানে এয়া কৰি ল'ব লাগিব খবৰ কৰি ল'ব লাগিব, চ'ব ঠিক আছে নে ৰাস্তা চাস্তা গ'ম পাই যায় ন আজিকালি গুগলত তৈয়াৰ কৰিলেও গ'ম পায়। এনে এনকাৰী এনে হোটেল চেল এনকুৱাৰী বিলাকতো গ'ম পাই যায়
অ' ঠিকেই মুঠতে কবালৈ ফুৰিব যাব আৰু সিহঁতি।
তাহাকে ইতে যাম বুলি কৈছে।
উম।
তপনে আজিকালি কি সেই আগৰ এই কনষ্ট্ৰাকচন যে আছিল যে। মই এই ল'ৰাটোৰ নাম কি আছিল।
এই কি নাম আছিল। পাহৰিলোঁ নামতো সি তাৰ তাৰ হেৰি তাৰ তাৰ আণ্ডাৰতে কৰে সি
অ' এতিয়া বোলে তাৰ পি এ বি এ চ'ব আছে বুলি কৈছে।
অ' আছে, আছে, চ'ব আছে এতিয়া।
উম। ঠিকে আছে, উম, এতিয়া ভাল তাৰ ইহঁতৰ। কনষ্ট্ৰাকশ্যন যে এতিয়া কি গুৱাহাটীতে নে কি বা জানা।
অ' এতিয়া বৰ্তমান সি গুৱাহাটীতে তাৰ কাম চলি আছে।
অ'
এতিয়া বাহিৰলৈ তাক পঠোৱা নাই এমাহ যদি বাহিৰত থাকে আকৌ সি একমাহ গুৱাহাটীত থাকে।
অ' সেনেকে দিছে।
উম, আৰু সিদিনা যে লুকুহতৰ ঘৰলৈ গৈছিলো। ইমান সুধিছে তোমালোকৰ কথা আৰু কৈছে এবাৰ অঞ্জু বৌ আহিলে লৈ আহিব দেই আমাৰ তালৈ মই কৈছো অ' লৈ আহিম দিয়া ধুনীয়াকে।
আমাক নামাতিলে কিয়।
অ' নহয় নহয় পাতা নাই ডাঙৰকে পাতা নাই কৈছে অকল এটা এজন এজন মানুহ মাতি পেলাই থৈ অকল মই আৰু মামুহে।
অ' এই ক'ত ঘৰটো।
ৰিহাবাৰী, ৰিহাবাৰী এছ বি আই বেংকৰ গলিটো।
ৰিহাবাৰীৰ এছ বি আই বেংকৰ গলি।
অ' গলিটো।
অ' এইফালৰ যিখিনি জেগাখিনি চিন নেপাওঁ নহয়। ইমানকে যোৱা নহয় নহয় এইফালে।
মুঠতে মামুৰ অফিচটো পাৰ হৈ।
অ'
মামুৰ অফিচটো পাৰ হ'লেই তুমি লুকুৰ ঘৰত যোৱা ৰাস্তাটো পাবা।
মামুহতৰ অফিচ কোনফালৰ পৰা গ'লে অফিচ পাৰ কৰি।
আমাৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা।
তোমালোকৰ ফালৰ পৰা মানে পল্টন বজাৰৰ ফালৰ পৰা নে এয়া হয়।
নহয় নহয় ফটাশীল ফটাশীল
অ ফটাশিলৰ ফালৰ পৰা
অ ফতাশিলৰ পৰা আহিলা তুমি এনেকে গ'লা অ মাৰোৱাৰাৰী মেটৰ্ননিতি আগেদি চিধা গৈ থাকিলা বা লেফ্ট টাৰ্ণ ল'লা
সেইখিনি চিনি পাম গম পাইছো সিহঁতৰ তোমালোকৰ সেইফালৰ পৰা আহিলেতো ব্ৰিজখনৰ তলেদি আহিব লাগিব
তলেদি আহিব লাগিব
অ আৰ্য্য কলেজৰ ব্ৰিজখন তলেদি আহিব লাগিব তলেদি আহিলে ৰিহাবাৰী পায়
তেনেহ'লে ব্ৰিজৰ ওপৰত দি আহিব পাৰিবা
অ মই এছ বি আইতো সেইকেই আছে ব কোনখিনিত একদম একজেক্ট নাজানো
অ আৰু অ তুমি ঠিকে কৈছা তুমি যদি পল্টন বজাৰ চাইডৰ পৰা আহা তেতিয়াও তুমি পাবা কিন্তু ব্ৰিজত উঠি নালাগে তুমি
অ গম পাইছো তেতিয়া তেতিয়া কি কয় সিহঁতৰ অফিচটো পাৰ কৰিব লাগিব নে নালাগে
নালাগে তেতিয়া তুমি মামুৰ অফিচ পাৰ নকৰাকে তুমি লোকুৰ ঘৰ ধুনীয়াকে পাবা
আহ মই সেইটয়ে সুধিছো
একদম ইজি আমাৰতো একদম টমটমত গ'লেই আমি সোনকালে পাই যাও
অ
ভাল ভাল ইমান ভাল ভাইটি নতুন ঘৰ এটা বনাইছে
অ কি কৰে মায়